শুনি আ আ হেল্ল'? সক
শুনিছা না?
হ
অ শুনিছ। মোৰ মোৰ মাততো শুনিছ নাই? হেল্ল'? অ শুনিছ নাই মোৰ মাততো?
অ অ মই শুনিছো, তই?
শুনিছা না? হেল্ল'?
মাতটো শুনিছ নে?
অ মই শুনি আছো, তই?
সোনকাল নাই দিয়া।
এতিয়া শুনিছো।
অ, কি কৰি আছিলে?
মাত মই এনে অকমান ফুৰি আছিলো, তই কি কৈ আছ?
মই এনেই আছিলো, মই বোলো ফোনটাকো বহুত দিন কৰা নাই।
অ ভালে কৰিলি আকৌ। চাহ - তাহ খালি? ঘৰতে আছো মই।
উম পথাৰ - জথাৰ গৈছ?
পথাৰলৈ গৈছো মই, আমাৰ মাটি ৰুবলৈ দিছে নহয়?
অঁ।
গৈছো আও।
ৰুব, এ ব বাম হে।
উম ইমান পাৰো আৰু। হলেও ইমান ডাঙৰ মানুহ নিচিনাকে নোৱাৰো।
ধ অ, ভালে গৈছা ঘৰ চৰ এনে থকাতকে ঘৰত।
উম। মানুহৰ যাব লাগে স্বাস্থ্যৰ কাৰণেও ভাল। উম মাও যায়, মাও যায়, দেতাও যায়। ওচ ওচৰ চুবুৰীয়া মানুহও যায়। ইঘৰ সিঘৰ তেনেকে ৰুই মেলি দিয়ে। আকৌ আমিও যাব লাগে সিহঁতৰ ঘৰ ৰুব লাগে, এনেকুৱা আৰু
তেনেকে সহায় সোগিতা কৰিব লাগে ন চবে ওচৰৰ মানুহ আছে যেতিয়া।
উম, অকলে অকলে কৰিবলৈ মেলিবলৈ অসুবিধাও হয় আমনিও লাগে। ৰ'দটো বহুত বেছি যে আজিকালি। অ লগ পালে ভালো লাগে।
অ তেতিয়া মানে কিমান ওলাই আৰু কিমান সময় হ'ল গমো নাপায় ন লগত থাকিলে?
অ অ গম নাপায় অ। সেইকাৰণে তথাপি সি কথা ক
উম
হা
শংকৰ উৎসৱ পাতে নেপাতে?
আম সন্তচা পতে
উ আৰু মাৰে বাৰ আগ মতে
পাতে পাতে। অ আহিম
সেইটোয়ে অ
তহঁতৰ সেইফালে পাতে নেকি?
হা?
তহঁতৰ সেইফালে পাতে নে?
পাতে পাতে। সেই পাতিব লাগে ন শংকৰদেৱ আৰু মাধৱদেৱেটো গোটেই সংস্কৃতি খিনি বৈষ্ণৱ ধৰ্ম খিনি বিকাশ ঘটাই
অ নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ হৈছিলে।
তাকে বিভিন্ন সত্ৰ সংস্কৃতিতটো তেওঁলোকে হৰি উলিয়াই থৈ গ'ল।
উম, আৰু আমাৰ ইমান ওচৰতে জন্মস্থান হয় নে নহয় বাওঁ?
অ বান্ধতৰ জাতুকে পুখুৰী
উম, আমি বেছি দূৰ যাবই নালাগে।
তাকে
ওচৰতে
শংকৰদেৱে এখন ধৰ্মৰ প্ৰচাৰ কৰিছিলে।
উম, সত্ৰ প্ৰতিষ্ঠা কৰিছিলে, নামঘৰ প্ৰতিষ্ঠা কৰিছিলে।
অ সেই সত্ৰবিলাকৰ এতিয়া গাঁৱতো নামঘৰ মে
নামঘৰ অ, প্ৰতিখন গাঁৱে গাঁৱে নামঘৰ আছে।
উম আৰু তাতে ভাওনা সভাত তেতিয়া সেইবিলাকতো তেওঁলোকৰ দ্বাৰাই হেৰি হৈছে। প্ৰতিষ্ঠা
উম, সত্ৰীয়া নৃত্য, ভাওনা ভাল হবই, খুল, বৰগীত অ
উম
আৰু হত্যা নৃত্ৰ যে এতিয়া, অহ পাইছো। পাইছোঁ পাইছোঁ। অংকীয়া নাট হেই ৰুক্মিনী হৰণ আকৌ কুমাৰ হৰণ মিনি হৰন
হৰণ উম
উম পাৰি যাত শৰণ।
উ আমাৰ ইয়াত অংকে নাতটো নাপাতে মই গহপুৰত চাইছিলো অংকে নাথ।
অ আমাৰ আকৌ সংকৰ সংঘ নহয় জানো? আমাৰ অংকীয়া নাথ ভাওনাই পাতে বেছি ভাগ ভাল লাগে।
উম ভাল লাগে বাৰু। মোৰ সেই আমাৰ ইয়াত চোৱা নাই মানে ঘৰ খনত। পাৰঘৰ আছে নহয় তাতে চোৱা অংকে নাথ এনেই বেলেগ ভাওনা পাতে বাৰু ইয়াত।
অ আকৌ আমি পঢ়া ধৰে মহাবিদ্যালয় খনতো পাতে নহয়, ভাওনা পাতে
অ।
গোটেই চা তই ছাত্ৰী আৰু শিক্ষক ছবেই মিলি তেনেকে ভাওনা পাতে। তাৰপিছত দূৰ্তা নৃত
সতীয়া নৃত্য নাচে কিমান ভাল লাগে ন বৰগীত গাই অনুষ্ঠান টো আৰম্ভণি
উম তাকেতো সত্ৰ সময়ৰ পৰাই মানে মানুহৰ মাজত ভক্তি আৰু আধ্যয়াত্মিকৰ চৰ্চা হ'ল ন।
উম
আৰু মানে
অ ভাৰতৰ বেলেগ ৰাজ্যত নাই নামঘৰ সৃষ্টি কৰিছে আমাৰ হয় না বাৰো
অ অ তেতিয়া মানে তো সত্ৰ সংস্কৃতিবোৰ থাকি যাব তেতিয়া তোৰ ভাষা সাহিত্য বা নৃত্য সংগীত এনেকুৱা নৃত্ কলা মুখা খেল সেইবোৰতো এতিয়া সংৰক্ষণ হ'ব ন।
উম মুখা শিল্প এতিয়া ভাৰতৰ হেৰিয়াতো স্বীকৃতি পাইছে নহয়। ভাৰতৰ ভিতৰত উম
মাজুলীত দেখোন হেৰি কি এখন চামগুৰী সত্ৰৰ মহা শিল্প আছে।
উম আকৌ ৰাজ মহোৎসৱ।
অ।
সেই বিদেশৰ পৰা পৰ্যটক আহে ব্ৰাহ্মণ উৎসলত
কিন্তু এটা কথা আৌ এতিয়া মানে বৰ্তমান সময়ত বিজ্ঞান আৰু প্ৰযুক্তিৰ কাৰণেতো মানে সেইতো গুৰুতটো কমি কমি গৈহে আছে।
অ বহুত কমিছে।
উ। মানুহে মানে কি হয় নিজৰ ব্যয়স্ত জীৱন আকৌ বিভিন্ন চাট থাকে সামাজিক বিভাজান বৃদ্ধি আছে ন। সেইটো কাৰণে মানে কি আছে শংকৰ মাধৱৰ যোনটো মানে সন
নাইকিয়া হৈ গৈছে।
উম। আকৌ এতিয়া কিছুমান বিদ্যালয়বিলাকত যেন টো বৰগীত, ভাওনা সেইবোৰ অধ্যয়ন কৰিব দিয়া হয় নহয় সতীয়া নৃত্য।
উম।
আজিকালি অ আজিকালি উচ্চ শিক্ষা এফালে হায় ছেকেণ্ডাৰী তাহত তাত মানে সেই এ নৃত্য ভাও নৃত্য বৰগীত এইবিলাক হেৰি দিয়ে পাই।
উম গৱেষণা গৱেষণাৰ মানে বিষয় হিচাপেও ল'ব পায় বৰগীত। বহুত উ মানে তেনেকুৱা গৱেষকে বৰগীতৰ ওপৰত। বা নেবো ভাওনা কিবা কিবি সেইখিনিৰ ওপৰত গৱেষণা কৰিছে।
উম আকৌ সত্ৰীয়া নৃত্যত বিহাৰত ল'ব পাৰি নহয়।
উ। এতিয়া মানে কি নতুন প্ৰজন্মই সেইটো চিনাকি হব আগতো গোটেই পিছলি প্ৰচাৰ হ'ব ন।
উম।
উম।
এতিয়া কি ধ্ৰুপদী নৃত্য হিচাপে স্বীকৃতি পোৱা নাই জানো?
উম উম পাইছে।
উম আমাৰ মানে উত্তৰ পূব-ভাৰতৰ একমাত্ৰ হেৰিয় নৃত্য হিচাপে পাইছে ন?
পাইছে উম
উম।
উ সেইটোৱে মানে যি মানে সংৰক্ষণ কৰিব
উম আৰু চাই মানে যেতিয়া নৃত্য পৰিবেশন কৰে মানে উ দৰ্শকসকলে কিমান ধুনীয়াকে
উপভোগ কৰিব লাগে হয় নাই উপভোগ কৰিব পাৰে মনটো ভাল লাগে।
উম। সেটো মানে সংৰক্ষণ কৰিব হ'লেতো বিদ্যালয়তো সংস্কৃতি জানিব লাগিব।
তাৰপিছত আকৌ নতুনকে এতিয়া প্ৰজন্মবিলাকৰ বৰগীত, ভাওনা সত্ৰীয়া নৃত্য সেইবোৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থাও কৰিব লাগিব। গাঁও মানুহ মাতি আনি হলোঁ।
উম আজিকালি সৰু সৰু ল'ৰা-ছোৱালীবোৰ বহুত আগ্ৰহী বাওঁ।
উম
অ মাক-দেউতাকে শিকাই আও।
আও বলে লগতে থ হব দিব লাগিব চিঠি দিবা লাগিব মানে চৰকাৰখনক। সমাজখনো নিজে মানে কাম কৰিব লাগিব ন তাৰ ওপৰত।
ওম। আৰু বিহুও এতিয়া এটা বিষয় হিচাপে এ লৈ পঢ়িবও পায়।
অ গাই বিহু
আকৌ বিহু নামৰ ওপৰতো মানে বহুত গৱেষণা হৈ আছে। বহুত ধৰণৰ নতুন-নতুন কিতাপ- মানে বা বিহু কেনেকে সৃষ্টি হৈছিলে- বা আগতে পুৰণি উম, দিনৰ মানে বিহু কেনেকুৱা আছিলে সেইবোৰ ওপৰত এতিয়া মানে গৱেষণা হৈছে।
অ', বিহুৰ ওপৰতো এতিয়া বহুত হেৰি হৈ গ'ল।
উম, বহুত গৱেষণা হৈছে। আগতে মানে মানুহে কেনেকে বিহুতো, মানে চিষ্টমটো কেনেকে হৈছিলে, মানে বিহুতোনোঁ আহিলে কৰ' পৰা? সেইবোৰ- চ'ব মানে এতিয়া বহুত ধৰণৰ বহুত ধৰণৰ মানে উম, বেলেগ-বেলেগ গৱেষকে বেলেগ-বেলেগ পোষণ মানে আগবঢ়াইছে।
অ', কৈছে সেইটোৱে। সেইটোৱেইটো, তেতিয়াহে মানে সংস্কৃতিবোৰ হেৰি থাকিব, যিমানে গৱেষণা কৰে। গান বজ'নাও জানিব নোখোজে।
জানিব লাগিব।
উম', নহ'লেনো কেনেকে গম পাব।
ধৰণৰ বিহু আছে।
উমঁ।
আমি অকল এটা বিহুহে মানে- আমি চিনি পাওঁ হয় নাই, কিন্তু বহুতো মানে বেলেগ বেলেগ- জনগোষ্ঠীয়ে বেলেগ বেলেগ ধৰণে বিহু পাতে।
উম।
কিন্তু সকলোৱে বিহুতো বিহুৱে আৰু মানে ন'। সেইবাৰ বহাগৰ মাহতে পাতে, ভাল লাগে।
উম, ভাল লাগে। আমাৰ গাৱত আক' তোৰ, হেৰি আগমঞ্চ আছে নহয়- তাত মানুহ মাতি পিনি, বিহু হিকাই
অহ-অহ' এইবোৰ, মানে চত মাহৰ লাষ্ট মানতে হয় নাই? আমিও সৰু থাকোঁতে শিকিছিলো। তেনেকে
সেইটোৱে শিকাব লাগে আৰু ন' এতিয়া।
অ', আজিকালি মঞ্চ বিহু হ'ল। আকৌ বিহু সুৰক্ষা সমিতি ওলাইছে। অ', এনেকাই মানে। বিহু উম', কৰে আৰু তেওঁলোকে। কিছুমান নি য়ম বান্ধি দিছে, মানে বিহু এনেকে হ'ব লাগিব, তেনেকে হ'ব লাগিব, মানে গোটেই অসম খনৰ কাৰণে মানে একেই নিয়ম হ'ব লগাকে মানে।
উম।
সেইটো কাৰণে। আকৌ সেইসকল, তেওঁলোকক মানে আকৌ প্ৰশিক্ষণো দিছে।
উম। সেইটোৱে। চৰকাৰ যে ব্যৱস্থা লৈছে সেইটো ভালে কৰিছে এক'ফালৰপৰা।
অ', এতিয়া বিষয়, এটা বিষয় হিচাপে মানে অ পঢ়িব পাৰিছে যে উচ্চতম মাধ্যমিক বিদ্যালয়ত। অ', সেইটো কাৰণে মানে বিষয়টো অকমান, গভীৰভাৱে লৈছো আও
ল'ৰা ছোৱালী লবও নোৱাৰিব বা, হে কিছুমানতো বহুত আগ্ৰহী হয় বিহু বুলি কলে।